অ কোৱা
অঁ কি কৰিছা শুলা নিকি?
নাই খোৱা নাই খোৱাৰ যোগাৰ চলিহে আছে, হে হে
উম এই হেৰি, তুমি যে অথনি মোক ৰেকৰ্ডিং এটা পঠাইছিলা এই যে ভইচটোও যে খুব ক্লিয়াৰকে আহিছে। সেইটো তুমি কিহত ৰেকৰ্ড কৰিলা?
তাৰ মানে বিশেষভাৱে মই কৰিবলগীয়া থাকিলে মোৰ এটা এক্সটাৰ্নেল মাইক এটা আছে।
উম
সেইটো তাৰমানে একচুৱেলী মোৰ কেমেৰাটো ব্যবহাৰ, কৰিব পাৰো মই কেতিয়াবা কাৰোবাৰ সাক্ষাৎকাৰ লওঁ যে
কেমেৰাৰ যোগেৰে তেতিয়া সেইটো ডিভাইচটো কেমেৰাত লগা পাব পাৰিল তাৰ তিনিটা মানে সুবিধা আছে, কেমেৰাৰ বাবে এটা তাৰ পিছত এণ্ড্ৰইড মোবাইল ফোনৰ বাবে এটা আকৌ আইফোনৰ কাৰণে এটা
আ
সেইটো অ মানে মোবাইলত লগাই ল'ব লাগে মোবাইলত লগাই লৈ অ টি জি টো কাত কানেক্ট কৰি দিব লাগে অ টি জি কৰি পেলাই তাত এ এটা স্পীকাৰ থাকে সৰু এনেকুৱা উম মানে কলমৰ অ কলমৰ খপটো যেনেকুৱা ধৰা এনেকা চুলাত পিন মাৰিব পাৰি, অ সেইটোত ধৰি লোৱা নইজ কেনচলেচন বুলি এটা অপচন আছে। সেইটো চুইচটো এবাৰ টিপিলে কেনচেলেশ্যন নাম্বাৰ ওৱান কেনচেলেশ্যন টু কেনচেলেশ্যন থ্ৰী এনেকুৱা তিনিটা বস্তু আছে লাইটো ব্লিংক কৰে মানে তেনেকে এ কৰাৰ পিছত ধৰি লোৱা তুমি যদি এইখিনি কথাত পাতি থকা কাষেদি ধৰি লোৱা গাড়ী গৈছে, চৰাই গৈ কিবা মাত চাত চলি আছে, সেইবিলাক একো নাথকে টানে অকল মানুহজনৰ ভইচটো টানে।
অ সেইকাৰণে ইমান ক্লিয়াৰ কে আহিছে।
সেইটোত আহ
কৰিব নেম চেঙেনা এনেকা মোবাইলত
নহয় এইটো পাৰে চবেই পাৰে এইটো অনলাইনত কিনি আনিব পাৰি মই ধৰি লোৱা মোৰ কে কেমেৰাত লাগি থাকে কাৰণে তেনেকুৱা মোৰ কেইবাটাও চিষ্টেম আছে, সেইটো এটা আছে উইত কেবুলত সৈতেও এটা মাইক আছে কেবুল থকা আৰু এইটো মানে কেবুল চেবুল নাই। তুমি মানুহজন যতে নাথাকক এটা ৰেঞ্জ আছে ধৰি লোৱা উম খুব বেছি এশ মিটাৰলৈকে ধৰি লোৱা টানিব আৰু তাতকে বেছি হয়তো হ'লে না আনিম অ তেনেকুৱা আৰু আমি ধৰি লোৱা দুজন মানুহৰ সাক্ষাৎকাৰ যদি লওঁ তেতিয়া দুটা মাইক আছে দুটা চেনেল তামনিয়া এ দুজনক এটা এটা যদি দি দিও তাৰপিছত এ কেমেৰা বহুত দূৰতে থাকক কেমেৰাই বেলেগ একো চাউণ্ড নাটানে সেই মাইক টোত যি ভইচ হৈছে সেইটোহে ৰেকৰ্ড কৰিব তাৰমানে
অ তেনেহলে তো বহুত ভালেই মানে তোমাৰ এতিয়া আশে পাশে আমাৰ কিমান চাউণ্ড হৈ থাকে তাকে ন' কথা পতিলে বা
এতিয়া ধৰি লোৱা মই, মই ধৰি লোৱা মোৰ অ', মানে হেডফোন আছে বা সৰু এয়াৰ এয়াৰ এয়াৰফোন আছে। সেইটো মই ব্লুটুথত মোৰ মোবাইলৰ লগত কানেক্ট কৰি ল'লো। আকৌ এই ভইচটো যে এম, ভইচ যে ক'ৰ্ডাৰ মানে যিটো ৰিছিভাৰ সেইটো মই কানেক্ট কৰি ল'লো কৰি পেলাই মই মোবাইলটো সেই বেলেগ এটা ৰুমত থৈ দিছোঁ ধৰি লোৱা। কিন্তু মোৰ কাণত এ ইয়াৰ ফোনটো লাগি আছে আৰু মোৰ ধৰি লোৱা চোলাতে ওপৰতে মই ম' হেৰিটো এয়াৰটো পিন মাৰি লৈ ল'লো তেতিয়া মই ফোনটো হাতত লৈ ঘূৰি ফুৰিব নালাগে আৰু। অ', তাৰ পৰাই মই চব কৈ থাকিব পাৰোঁ বা শুনিও থাকিম।
এতিয়া, এতিয়া ধৰা মই ধৰা সেইটো ল'লো হা অনলাইন অনলাইন ল'লে কিমান মান খৰচ আহিব সেইটো।
নহয় এইবিলাক বস্তু প্ৰথম ওলাওঁতে দামবিলাক বেছি আছিল ময়ে ধৰি লোৱা যিটো এ এটা কিনিছিলো তেতিয়াৰ দিনতে চাৰে তিনি হাজাৰ টকা দি কিনিছ ছিলো। পিছত গৈ গৈ এতিয়া সেইটো মাইকৰ দাম সাতশ নে আঠশ হ'ল।
উম।
তেনেকুৱা কথা আকৌ এইটো তাৰ পিছত এইটো ৱাৰলেছটো যেতিয়া ওলাল সেইটোও প্ৰথমতে মই কিনোতে অ', মোটামুটি পাঁচ হাজাৰ নে কিমান আছিল এতিয়া কমি কমি দেখিছ চু একৈশ নে বাইছশ এনেকুৱা মানতে পাই হ'বলা। একেই কো একেই কোম্পানী একেই কোৱালিটি।
অ' আচ্ছা।
কিছুমান কোম্পানী আছে বহুত বেছি দাম ধৰি লোৱা পঁচিশ হাজাৰ, বিশ হাজাৰ এনে এনেকুৱা দামৰো পায়। কিন্তু, ইমান দামী লৈ লাভ
লৈছা হয়নে আমাৰ কাৰণে এতিয়া ধৰিলোৱা ধৰা কোৱাচোন কথা এটা যদি এতিয়া মই ধৰা সেইটো বস্তু ল'লোঁ, ল'লে এতিয়া মই কাণত ফোনত ফোনটো লৈ নাথাকিলেও হ'ব।
অহ'
মানে মই ব্লুটুথ ব্লুটুথ হেডফোন ল'ব পাৰিম নে এনে নৰ্মেল হেডফোনো ল'ব পাৰোঁ। অ' নৰ্মেল হেডফোন ল'লে নৰ্মেল হেডফোন ফোন ল'লে তাতো মাইকটো থাকে।
অ' কিছুমানত থাকে, অ' কিছুমানত থাকে, অ' কিছুমানত থাকে।
অ' এতিয়া মই মানে দুটা দুটা মাইক ল'ম নেকি মানে মোৰটো ধৰা
নহয়, নহয় এ হেৰি এনি ব্লু এই ধৰি লোৱা আজিকালি হেৰি বিলাক পাই যে ডিঙিত তে যে লগাই লয়। সেইডাল সেইডালতো হলেতো তুমি ফোনটো লৈ থাকিব নালাগে সেইটোতে হৈ যায়। এ কিন্তু সেইটোত ধৰি লোৱা এইজ ন কিছু বহুত ক্ষেত্ৰত নইজ কেনচলেচন বা এইবিলাক বস্তু সুবিধা নাথাকে। মোৰ এতিয়া ধৰি লোৱা মই সেই এক্সট্ৰা মাইক টো কিনিছিলোঁ কেলে মোৰ কেমেৰাত প্ৰয়োজন। আহ কিন্তু তাতে যিহেতু তিনিওটা সুবিধা আছে। তাতে যে কেমেৰাটো লগাব পাৰোঁ। মই মোবাইল এনড্ৰইড মোবাইলতো লগাব পাৰোঁ বা আইফোনতো লগাব পাৰোঁ।
উম, অহ, মই মই মানে এইটো কাৰণে কৈছোঁ মানে মই ইউজ মই পাছ চেনেলি ইউজ কৰিব পাৰিম নে নোৱাৰিম তাৰমানে মোৰ বেকগ্ৰাউণ্ডত বহুত ন'ইচ আহি থাকে ধৰা এই কাবাৰ অ', হুলস্থুল হ'ল এনেকে চিঞৰ বাখ খৰ এইবিলাক মানে ওচৰত মানে একেলগে থকা যায় টো এপাৰ্টমেন্টবিলাকত তাত তেনেকুৱা জেগাত মানে খুব ন'ইজ আহি থাকে।
অ নইচ কেঞ্চেলেশ্যন কৰিব পৰা এই ইয়াৰফোন বা এই যিবিলাক হেৰি ডিঙিত যে ওলমাই লয় যে মালাৰ নিচিনা সেইবিলাকত সেই নইচ কেঞ্চেলেশ্যনৰ সুবিধাটো আছে নে নাই নাজানো কিন্তু নাই। বেছিভাগ নস্থাত টানেই কিন্তু এই এই যিটো এক্সটাৰ্নেল মাইক মানে ইয়াত আকৌ নইচ কেঞ্চেলেশ্যনৰ সুবিধাটো আছে। ফোনটোত মানে লগাই, লাগি দি, উম চাৰ্জত যেনেকে চাৰ্জ লগাই দিয়া তেনেকে সেই সৰু এটা ডিভাইচ এটা পায় সেইটো ডিভাইচটো তাত লগাই দি অ টি জি কানেকশ্যন কৰি দিলেই মাইকটো তুমি য'তে লৈ যোৱা তাৰ মানে তেতিয়া তোমাৰ বাহিৰৰ নইচটো নাতানে।
নাটানে, তাৰমানে তেতিয়া, অ, এতিয়া মানে ধৰা মই যেনিবা সেইটো তেনেকে ধৰা ডিঙিতে বা চলাত তেনেকে সেইটো পিন আপ কৰিলোঁ কৰি পেলাই মই ধৰা কিবা এটা পঢ়িব লগা হ'ল ৰেকৰ্ড এটা কৰিব লগা হ'ল তো মই মোবাইলটোতে চাই চাই এ সেইটো ৰেকৰ্ড সেই স্পীক মানে মাইকটোতে অট'মেটিক হৈ যাব মানে মোবাইলতে ৰেকৰ্ড হ'ব মানে ধৰা কিন্তু মানে স্পীকাৰ
সেইটো যদি মই ৰেকৰ্ড কৰিৱ লগা হয় সাধাৰণতে কি হয় মই ভইচতো ভালকে আহক বুলি মোবাইলটো একেবাৰে মূখৰ ওচৰলৈ নি যিমান পাৰো তেনেকে কওঁ আৰু বাহিৰৰ যাতে শব্দ নহয় সেইটো বেছিকৈ চিন্তা হৈ থাকে কিন্তু ডিভাইচটো লগাই লোৱাৰ লগে লগে মোবাইলটো তুমি যিমান দূৰত্বতেই নথোৱা ভইচটো খালি তোমাৰ ধৰি লোৱা চোলাৰ ওপৰতে লগোৱা আছে মাইকটো তেতিয়া তোমাৰ তোমাৰ ভইচটোহে টানিব।
কিন্তু মই ধৰি লওক মোৰ মোৰ আশে পাশে ধৰা মই এটা ৰুমত আছোঁ। মোৰ ৰুমটোত ধৰা তিনিজনমান মানুহে কথা পাতি আছে ত' সেই সেই তেওঁলোকৰ ভইচটো তাত টানিব নে অকল মোৰটোহে টানিব?
অকল তোমাৰটোহে টানিব।
আচ্ছা আচ্ছা
অ কিন্তু তেওঁলোকে যদি বেছি জোৰত কৈ দিয়ে কিবা তেতিয়া হয়তো অকমান ৰিনিকি ৰিনিকি শুনা যাব। সেই নইচ কেঞ্চেলেশ্যন মানে একে যিটো একে ওপৰৰ মানে টপ ৰেংক সেইটোলৈ লৈ যাব লাগিব। যিমান নইচ কেঞ্চেলেশ্যন বেছি দিবা সিমান মানে বাহিৰ আউট নইচটো কাটি
কাটি আহি থাকিব অ সেই তেনেকুৱা এটা বস্তুহে মোক দৰকাৰ হৈ আছে মই তাকে ভাবিলোঁ। তুমি তোমাৰ তোমাৰ তাত মোক লিংকটো দি দিবাচোন।
অ মই এইটো অ লোৱা মই হ'ব বাৰু মই প্ৰডাক্টটোৰ ফটো মাৰিও দি দিব পাৰিম। অ পাম পাম লিংকটো মই কিনা পুৰণা হেৰিয়াত চালে পাম।
অ পাবা এইটো আমাজনৰ পৰাই লৈছে ছাগে। আমাজনৰ পৰা লৈছেনে ফ্লিপকাৰ্টৰ পৰা লৈছা? আমাজনৰ, অ অ আমাজনৰ। ন তুমি মোক লিংকটো দি দিবা হোৱাটছএপতে দি দিবা বা ফটো মাৰি দিলেও ধৰা মই চাৰ্চ কৰি ল'ব লাগিব আৰু তেনেকাে উম। এই বস্তুটো মানে মোৰ প্ৰয়োজন যথেষ্ট হৈ আছে আৰু কি হয় আমি ধৰা কিবা এটা ৰেকৰ্ড কৰিব লগা হ'ল মোবাইলটো যেতিয়া মুখৰ ওচৰত নিওঁ সেই মুখৰ যিটো সাঁটো সাঁ টো মানে তাত অটোমেটিক ইনক্লুদ হৈ যায় সেইটো মানে পাতিব নোৱাৰি আৰু, উম। সেইটো হেডফোনতো হয় হেডফোনত দিলে নাকৰ মানে যিটো উশাহ হয়।
অ, এইটো তুমি মুখৰ ওচৰত লবই নালাগে মানে মুখৰ তলত যদি যিকোনো চোলা পিন্ধি থাককা তাত পিণ্ আপ কৰি ললেই হ'ল তলত মানে ডিঙিটোতে অ।
উম, উম, উম ম দেখিছোঁ মই এই বহুতকেইটা এই পডকাষ্ট কৰা হওঁক বা ব্লগ বিলাকত বনোৱা বিলাকক দেখোও লৈ থালো সেইটো অকমানিকা ব্ৰাছ বাটৰ নিচিনা অকমানিকা
সৰু, সৰু বস্তু কিছুমান লগাই লৈ দেখিবাই এই ভিডিঅ' বিলাক চালে
দেখিছ অ ', অ',
তাৰে এটা ৰিচিভাৰ থাকে ৰিচিভাৰ টো মিনচ তুমি কেমেৰাত লগোৱা মোবাইল ফোনত লগোৱা সেইটোতো মানে তোমাৰ কথা বা ডাইৰেক্ট মিক্সাৰত লগাই দিয়া সেইটো উম, তেনেকুৱা বেছিভাগ দুটা চেনেলৰ পোৱা দুটা মাইক থকা পোৱা যায় আহ, কৰ'বাত চাৰিটা মাইক থকাও পায় কিন্তু
নহয় মানে এতিয়া ধৰা তোমাক প্ৰফেচনেলি লাগে কাৰণে তুমি ধৰা হাই প্ৰফাইলৰ বস্তু লৈছে এতিয়া মোক ধৰে মোৰ ছিংগল ইউজৰ কাৰণে পাৰ্চনেল ইউজৰ কাৰণে সকাৰণে লাগে মই কোনো ব্লগ নবনাওঁ বা নব নকওঁ কিন্তু মোৰ মানে ধৰা কিবা কিবি সৰু সুৰা অ', সে সৰু সুৰা কামৰ কাৰণে ধৰা লাগে মোক আৰু ইমানো বেছি ইম্পৰ্টেণ্ট নহয় সেই তেনে তেুৱ কাৰণে মোক সেইটো এটা চাই তাৰপিছত বাৰু অনলাইন মানে কি বুলি চাচ কৰিম ধৰা মই ধৰা বুলি ল'লে চাৰ্চ কৰিলে আকৌ সেইবিলাক ৰিভিউজটোতো চাবই লাগিব আকৌ সেই চেম প্ৰডাক্ট তো হয়নে, নহয় সেইটো
উম, উম, উম,
কি, কিডিভাইছ ওলাইছে তাকে উম, মানে চব কি, কি বোলো ডিভাইচ ওলাইছে বোলো তাকে চিন্তা কৰিয়ে থাকোঁ মাজে মাজে
অহ
মানে আমাৰ চিন্তাধাৰাবিলাক য'ত মানে আৰম্ভ হয় সেইবিলাক সেই জিনয়ছ মানুহবিলাক শেষেই হৈ যায় ওলায়ে যায় বস্তুবিলাক এতিয়া তোমাৰ তেনেকুৱা ডিভাইচ কে এটা তিনি চাৰিটামান আছে চাগে
মোৰ প্ৰথম, প্ৰথম আছিলে হেৰিয়াত মানে এনালগ চিষ্টেম সেইটোৰ এই কেবুল আৰু কেবুলত দি ডাইৰেক্ট মাইক টো লগাব লাগে তাত এটা সৰু বেটেৰী মানে এইটো টেবলেট নিচিনা বেটেৰী যে তেনেকুৱা লগাব লাগে লগাই পেলাই ধৰি লোৱা টানে এ এতিয়া সেই বেটেৰী জামানা গল আৰু চব মানে চাৰ্চ কৰা বস্তু আহি গ'ল এইটো এতিয়া মই চাৰ্চ কৰিব লাগে সেই বহুত সময় য মই ধৰি লোৱা তিন দিন মানৰ আগতে চাৰ্চ কৰা এতিয়ালৈকে চলিয়ে আছে ধলে এই তিনদিন মই ব্যৱহাৰ কৰি আছো
আচ্ছা, আচ্ছা অ', মানে বেটাৰী কেপাচিটিটো ভাল মানে বেটাৰী হেৰিটো ভাল থাকে কেপাচিটিটো
অ', বেটাৰীটো ভাল আৰু কৰ'বাত ধৰিলোৱা আজি শ্বুটিং আছে দৃশ্ গ্ৰহণ আছে মই সাক্ষাৎকাৰ লবগে লাগে বা কিবা এনেকুৱা এুৱা আছে আৰু তেতিয়া মই আগতীয়াকে চাৰ্চ কৰি ফুল কৰি থৈ দিওঁ
উম, উম, উম
তেনেকুৱা আৰু
ঠিকে, আছে বাৰু
হ'ব মই চাম এতিয়া আৰু নতুন, নতুন বহুত মডেল আহিল এ হয়তো এতিয়া আৰু আপগ্ৰেড মডেল আহিব পাৰে মই অকমান চাই পেলাই তোমাক য তাত মানে এ অ ডি বি বা এনেকুৱা কিমান ডি বি হেৰি আছে হেৰি কৰিব পাৰি ন ইজ কেনচেলেচনৰ কিমান পৰিমাণ কৰিব পাৰি সেইবিলাকমান টেকনিকেল কথা কিছুমান থাকে সেইটো অলপ চালে গম পোৱা যায় চাই পেলাই মই তেনেকুৱা ভাল আৰু মানে বহুত প্ৰফেচনেল নহয় বেছি দামৰো নহয় যাতে সেইটো চাই পেলাই মই তোমালৈ পঠিয়াই দিম দিয়া
উম দি দিবা দিয়া ঠিক আছে বাৰু দিয়া পিছত আকৌ কল কৰিম হুম
অ অ